হেল্ল' অ', এইবাৰ দুৰ্গা পূজাত প্লেন কি?
পূজাৰ প্লেন তুমি জানা, কোৱা?
কি কিনিবা দুৰ্গা পূজাত এইবাৰ?
হয় এইবাৰ জিন্স কিনিম, টপ কিনিম তাৰপিছত উম, ফ্ৰক কিনিম।
দুৰ্গা পূজা ভাল লাগে ন' বহুত। দুৰ্গা পূজাতো বেছি ভাল লাগে ন' আৰু কালী পূজাও ভাল লাগে ন'?
উম।
কালী পূজাতটো বেছি ভাল লাগে আৰু দুৰ্গা পূজা ব মানে তাতে আৰতি চাৰতি কৰা হয় যে।
অহ।
ভাল লাগে ন?
উম।
অ', আৰু হেৰি অ', কালী পূজাততো গোটেই ৰাতি জাগি থাকে। বম চম ফুটোৱা হয়, আহ পূজা কৰা হয়। গোটেই ৰাতি মাক কালী মন্দিৰত বহি থাকো আমি।
উম তই কি ভাল পোৱা?
অ'। তাকেইতো।
বম ফুটাই কেনে কি ভাল পোৱা?
কৈছা
গম গম।
অ', সেইটো মানে কালী পূজাৰ সময়ত মানে। ফুটোৱা হয় যেনেকে কলগছ। কৰি সেইবোৰ ভাল লাগে আৰু মানে আছে আৰু বহুত। ইত্যাদি বাট আমি পূজাৰ হয়, যেনেকে লক্ষী পূজা ভাল লাগে ন লক্ষী পূজা যে আমি ঘৰত হেৰি আকোঁ আলপনা আকোঁ। ন' তোমালোকেও টো চাগে আকা লক্ষী পূজা
অ', আমি নানা ধৰনৰ বহুত কিবা কিবি আকোঁ।
আমাৰতো অসমতো জাতীয় উৎসৱ বিহু হয় ন'। যেনেকে ৰঙালী বিহু। কঙালী বিহু আৰু ভোগালী বিহু। অ', হম। সেইটোৱে একে টিং নহয়, তাৰ পিছত। যেনেকে আকৌ আমাৰ আমাৰ হিন্দুৰ ৰকম হিন্দুতটো বাৰটা মাহত তেৰটা পূজা বুলি কয়। যেনে লক্ষী পূজা, কালী পূজা। তাৰ পিছত দূৰ্গা পূজা, উম, তাৰ পিছত গণেশ পূজা, শনি পূজা আৰু বহুত ৰকমৰ পূজা আছে আৰু কি কি জানা তুমি কোৱা।
না তাৰ পিছত।
ক'লো তুমি আৰু বেলেগ পূজাৰ নাম কোৱা বাৰু।
উ, ভৰৱতী পূজা তাৰ পিছত কৃষ্ণ অ', ৰাধা কৃষ্ণ তাৰ অ'।
তুমি লেতা অ', তাৰ পিছত আৰু কোৱা। আৰু কি, কি? সেইটোতো সেইটোতো কলাই সেইটোক অ', অ', তাৰপিছত অ', সৰস্বতী পূজাত আমি ধুনীয়া ধুনীয়া মানে ছোৱালীবোৰে উম, মেখেলা-চাদৰ, শাৰী পিন্ধে ন' ভাল লাগে।
কামাখ্যা মেলা
ছোৱালীবোৰৰ কাৰণে মানে বিশেষ বিখ্যাত আৰু এনেকুৱা। অ'। কামাখ্যা পজা সেইটো অমাবচি বুলিয়ে কয় এইটোতো আহি পালে আৰু কেইদিনমান পাছত অমবচি লাগিবই আৰু যাবা নে কামাখ্যা মন্দিৰত?
তাৰ পিছত আহ হনুমান পূজা।
অ', হনুমান জয়ন্তি টো সেইটো গ'ল বাৰু। তাৰপিছত এটা অ'। আৰু আৰু কি আছিলে। অ', বিহাৰী বোৰত যে কিবা পূজা হয় এইটো চট পূজা ন' অ', ছাত পূজা ইহঁত আগদিনাখন ঠেকুৱা চেকুৱা বনাই পাচ সেই সিদনাখন ৰাতি ইহঁতে হেৰিত যায় মানে গাড়ী চাড়ী ভাৰা কৰিকেনে যাই যে। অ'।
তাতকো তাতকো সূৰ্যক সূৰ্যক পূজা কৰে হেনতে
ক'ত খোমাইচু হা আৰু কোৱা।
আৰু ৰ'বা হা।
অ', নৰখো বাৰু তুমি কৈ থাক
উম। বাত ন'।
অ'। উম।
কি কি পুজা ভাল পোৱা ৰুচি?
আৰু হেৰি কি গণেশ পূজা যে হয়। গণেশ গণেশ বাবাৰটো লাডু ফেভৰেট। মদক বুলি যে
বলবম, বলবম তুমি কোৱা না।
অ', বল বম সেইটোতো অ', শিৱৰাত্ৰিও আছে। ক অ', বল বম আহি আছে নেকি?
উম
বলো মাহী আছে নেকি গ'ল?
অ', অ'।
অ', অ', যিয়ে ন'হওক বাৰু আৰু কোৱা?
তাৰপিছত কাৰ্তিক পূজা
হা।
কাৰ্তিক পূজা
অ', অ। তাৰপিছত এয়া জোলান পূজা বুলি তে হয়। বহুত ৰকোমৰ ভগৱান চগৱান ৰাখে যে। ভাল লাগে আৰু চাই কেনে বিশেষকে বিশেষকে আমাৰ এই কালী পূজাতো হে ভাল লাগে ন' বৰত ৰাশি গোট ৰাতি জাগি কেনে। আৰু দুৰ্গা পূজাৰে মহালয় আগত কি কৰে যে মহালয়ে লগাই দিয়ে।
তাৰপিছত আৰু কি পূজা আছিল টো উম
কোনটোৰ বা কথা কৈছা?
ৰ'বা মই কৈ আছো।
কোন হৈ এইটো?
কৰিছো ন'।
অ', কোৱা।
তুমি কি কি পুজা ভাল পোৱা পিছে?
কি কৈছা বুজি পোৱা নাই অ', মই টো ক'লোৱে মই কালি বিলাটোতো বহুত ভাল পাওঁ।
অ'।
অ', তাৰ পিছত লক্ষী পূজা, নাৰায়ণ পূজা। তাৰপিছত উম। বহুত ৰকমৰ ফেষ্টিভেল আছে আৰু। যেনেকেই যে
দা তোমালোকৰ যে তাত এটা পূজা আছিল কি নাম আছিল? আৰু বাসন্তি পূজা, শিৱ পূজা।
সেয়া হেৰি বুলি যে কয়। কি কল এই অ', চৰক পূজা বুলি কয়, এইটো আমাৰ বেংগলীত হয়। কাল বৈশাখী বুলি পূজা। ত' সেইটো গ'লো আৰু ৰিচেণ্টলিক গ'ল। তাৰ পিছত আৰু উম।
আৰু দুৰ্গা দুৰ্গা মাৰ লগ যে চাৰিটা যে শিশু আহে ইটাৰ নাম কি আছিল, এটাৰ নাম লক্ষী তাৰপিছত সৰস্বতী।
লক্ষী, সৰস্বতী, গণেশ, কাৰ্তিক সিবোৰ। অ', সেই মানে পূজাৰ বিষয়ে কথা পাতি আছিলো ন।
উম।
উম। অ।
তাৰ পিছত বেলেগৰ তুমি
উম। জন্মাষ্টমী অ', হেৰি নদীত যে আমি ৰাতিুপোৱা গা ধুব যাওঁ। অষ্টমী স্নান বুলি কয় অ'। তুমি ইমান বাৰ গৈছা অষ্টমী স্থানত ভাল লাগে ন' বহুত? গা ধুই কেনে তাতে অষ্টমী চানত, অ', ময়ো কেইবাৰমান গৈছো ময়ো বেছি যোৱা নাই বাৰু মই অ', তিনি চাৰিবাৰ মান গৈছো। মানে মতে অ'। গা পা ধুইকেনে বহুত ভাল লাগে আৰু মেলা চেলা আহে ন' যেনেকে সেয়া দুৰ্গা পূজাত মেলা চেলা আহে চকৰি আদি। এনেকুৱা উম অষ্টমী চাৰাটো সৰু সৰু খেলনা বস্তু লৈ বহে, মানে বাচ্চা গিলাই এইবোৰ চাই এনে বহুত সেই ভাল পায়, আনন্দ পায়। আমিওতো পূজা আহিলে যেনেক বহুত আনন্দ পাওঁ সেনেকুৱা দে উম। উম।
নাৰায়ণ পূজা।
অ', অ', নালাগে। পূজাতো আমাৰ হেৰী। অ'। আমাৰ ঘৰত পাতে, উম। অ', বিপদনাচমী পূজা হয়। আৰু শংকৰদেৱ সেই তোক কোনটোক আছিল বা পাহৰিলো মই থছ
অ'
তই নকয়, বুজা নাই কি কৈছা।
মোক বাগৰা
কোৱা,
এয়া শংকৰ নাৰায়ণ পূজা ভকত আনি যে কৰে,
অ' এই অসমীয়াৰ যে নাম ধৰে, ন সেইটো অ' গম পাইছোঁ। তাতে গৈছিলা নেকি? তেতি চাবলৈ
অ গছ গাম গাঁওত ভয় তাক
ডাঙৰ ডাঙৰ হেৰি অ সুৰতাল লয় ন সুৰতাল লয় কেনে যে বজাই উম! হয়! তাল তাৰপিছত ঢোল। হা বাহিৰতে বহি থাকে বাৰটা বজালৈকে। অ গোপাল পূজা সেইটোতো বাৰু সদায় কৰা হয় মানে যোনে গোপালটো উ ৰাখে মানে ঘৰত, পুৰা ৰাখে সেনেকুৱা সদায় পূজা কৰা হয় ভাব আৰু কোৱা
উ ঘৰটো আছে বাছ ৰাখে,
হা হা
ঘতো ৰাখে গছৰ তলতো ৰাখে,
কি বস্তু গোপালটো?
অ'
গছৰ ডালত ক'ত ৰাখে জানো গছৰডালত ৰাখে নেকি?
ৰাখে,
অ বিশ্বকৰ্মা পূজা আছিলে ন বিশ্বকৰ্মা পূজা সেই উম! বিশ্বকৰ্মা পূজা যেনেক আমি দাও কটাৰী কাচ অ কাচি যি সেইবোৰক আমি আহ ৰাতিপুৱাই গা পা ধুৱাই কেনে সেইবোৰ ধুৱাই কেনে আমি সেন্দুৰৰ ফুট লগাই কেনে যে, পূজা কৰোঁ। বিশ্বকৰ্মা মূৰ্তি আনি কেনে, পূজা কৰা হয় খিচাৰি চিচাৰি খুৱা হয়
উম, তাৰপিছত জগজাতি পূজা, জগজাত অ', দিয়া।